নিচন
হয় হয় মই শুনিছো তুমি শুনিছা
অ ময়ো শুনিছো ৰবা কি কৰিছা পিছে
অ মই এনেই ভাত পানী খাই অলপমান বহি আছিলো তুমি কি কৰিছা
উ মই ভাত পানী খাই অলপ জিৰাই আছো ৰবা ইমান গৰম টোপনিও অহা নাই তাকে আমি এই সময় বিলাক কেনেকে যাই আছো ধৰিবই নোৱাৰো ন
অ সময় মানে বহুতেই মূল্যবান বস্তু কিন্তু আমি সকে সঠিক ব্যৱহাৰ কৰিবই পৰা নাই
এতিয়া আমি স্কুলীয়া জীৱন পঢ়ি আছিলো আৰু বৰ্তমানে আমি কলেজীয়া জীৱন পঢ়ি আছো তাকে ভাবিলো আজি এই মানে সময়ৰ কথা ভাবি থাকোতে তোমাৰ ভাবিলেও তোমাৰালোকে মনত পৰিল তোমাৰ লগত এই সময়ৰ মূল্য বিষয়টোৰ ওপতে কথা পাতো নেকি আজি
হয় নিশ্চয় পাতিব পাৰি মানে আমাৰ মানুহৰ জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ তুমি এটা ভাল বিষয় কৈ বাছি লৈছা কিন্তু দেই
ঠিক কথা কৈছা তুমিও বাৰু এবাৰ যদি আমি সময় পাৰ হৈ যায় আমি তাক কেতিয়াও ঘুৰাই নিব নোৱাৰো ধন সম্পত্তি হেৰুৱালে পুনৰ আমি আজি লব পাৰিম লাভ কৰিব পাৰিম কিন্তু যদি সময় যদি নষ্ট হোৱা সময়খিনি আমি জানো ঘ ঘূৰাই পাব পাৰিম একেবাৰে নোৱাৰো সেয়ে আমি যিখিনি সময় পাওঁ সেইখিনি সময়কে সঠিক ব্যয়ৱহাৰ কৰিয়হাৰ কৰা অতিকে প্ৰয়োজন বা আমি এইখিনি সময়তে সময়ৰ মূল্য বুজাতটো অতিকৈ প্ৰয়োজন কাৰণ আমি যদি সময়ৰ এতিয়া বুজি নাপওঁ সময় পাৰ হৈ যোৱা পিছত ইয়াৰ মূল্য বা এয়াক আমি কেতিয়াও মানে ইয়াক ঘূৰাই পাবও নোৱাৰিম তুমি কি কোৱা
হয় হয় হয় ঠিকে কৈছা মানে যিসকলে লোকে মানে সময়ৰ মূল্য বুজি পায় তেওঁলোকে মানে যিমান সফল হ'ব পাৰে কিন্তু যি লোকৰ আহ যিসকলৰ লোকে মানে সময়ৰ মূল্যয় বুজি নাপায় আহ তেওঁলোকে মান নে জীৱন সফল হোৱাটো মানে অতি কঠিন বা চাগে হ'ব নোৱাৰে অ মানে আমি সদায় সময়ৰ সঠিক মূল বুজিয়াব লাগে
হয় হয় তুমি ঠিক কথাই কৈছা আৰু অকলম শিক্ষাৰ্থীৰ জীৱনতো ধৰা সময়ৰ মূল্য আটাইতকৈ গুৰুত্বপূৰ্ণ সময়মতে অধ্যয়ন কৰিলেহে ভাল ফলাফল লাভ কৰিব পাৰিব আজি ধৰা শিক্ষাৰ্থীসকলে স্কুলত বা বিদ্যালয়ত যিখিনি ছাত শিক্ষক শিক্ষয়িত্ৰী সকলে পঢ়াই বা যিখিন জন্নলোকে আহৰণ কৰে সেইখিনি যদি তেওঁলোকে ঘৰত আহি কিনে এবাৰ ন আছাই আহ বা মোবাইলটোতে ব্যস্ত হৈ থাকে বা তেওঁলোকে বাহিৰা কামত লাগি থাকে তেনেহলে তেওঁলোকে জানো সেই সময়খিনিৰ বাৰু সৎ ব্যয়ৱহাৰ কৰিলে সময়খিনি তেওঁলোকে অবাবতে খৰচ কৰা হল সেই সময়খিনি জানো তেওঁলোকে ঘূৰাই পাব আৰু পুনৰ দ্বিতীয়বাৰ সেই ৰাতিৰ বা সেই গধূলি সময়খিনিত তেওঁলোকে যিখিনি পঢ়িব লাগিছিলে সেই সময় সময়খিনিৰ পৰিৱৰ্তে তেওঁলোকে তেওঁ লোকে যদি ফুৰিব বা ঘোঁৰা ফুৰা অবাবতে ঘোৰা ফুৰা কৰিবা তেওঁলোকে যদি সময়খিনি কটাই তেনেহলে তেওঁলোকে ভি ভৱিষ্যতে ভাল ফল ভাল ফল নাপাব বা পৰীক্ষা ভাল ফল নাপাব বা ভৱিষ্যতে তেওঁলোকে এজন ভাল নাগৰিক হিচাপে সমাজত পৰিগণিত হৈ উঠিব নোৱাৰিব আজি ধৰা শিক্ষক -শিক্ষয়িত্ৰীসকলে আমাক আহ স্কুলত পঢ়োৱা স্কুলত ধৰা যিটো পাঠ্যক্ৰম বা কিতাপখনৰ যিখিনি পাঠ্যক্ৰম যিখিনি লাগত তিয়াল পাঠ্যক্ৰম সেইখিনি যদি পঢ়াওঁতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ হাতত মা লাগি যায় যদি ছাত্ৰ ছাত্ৰীসকলে ভাব ভাবে যে নাই মই এইখিনি পৰীক্ষাৰ এদিন বা দুদিন ৰাতি আগত মই পঢ়ি কিনে পৰীক্ষা দিব যাম তেতিয়া শিক্ষাৰ্থীসকলৰ জানো পৰীক্ষাৰ ফলাফল ভাল হব তেওঁলোকে জানো শ্ৰেণীকোঠাত সৰ্ব প্ৰথম স্থান লাভ কৰিব পাৰিব? নিশ্চয়কৈ নোৱাৰে তেওঁলোকে মানে নিজৰ সময়ত নিজে এখন দৈনন্দিন কাৰসূচী বনাই যাব লাগিব যে এইখিনি সময়ত মই এ এইখিনি ইটো বিষয় পঢ়ম বা এইখিনি সময়ত মই এইখিনি পাঠ্যক্ৰম সম্পূৰ্ণ কৰিম বা এইখিনি সময়ত মই জিৰাম তেওঁলোকে তেনেদৰে দৈনন্দিন জীৱনৰ এখন কাৰ্যসূচী বনাই গ'লেহে তেওঁলোকে যদি ভবিষ্যত জিৱনত মানে আহ নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব বা নিজৰ তেওঁলোকৰ জীৱনৰ যি লক্ষ্য তাতে তেওঁলোকে এ সেই লক্ষ্যত পৰিগণিত হব পাৰিব, প্ৰতিষ্ঠিত হব পাৰিব তুমি কি কোৱা এনে
হয় হয় হয় একদম। থিকে কৈছা আৰু মোৰ মতে কেৱল শিক্ষাৰ্থীৰ বাবে নহয় অন্য সাধাৰণ মানুহ। অ ব্যৱসায়িক হওঁক চাকৰিয়াৰ হওঁক শিক। শিক্ষক, কৃষক, চিকিৎসক।
মানে সময়ৰ সমানে গুৰুত্বপূৰ্ণ সকলোৱে মানে সময় সদব্যৱহাৰ কৰিব লাগে মানে। আৰু ব্যয়ৱসায় ক্ষেত্ৰতো মানে সময়ৰ ভূমিকা আছে মানে যেনেকৈ ব্যৱসায়ত যদি আমি সময়মতে। সিদ্ধান্ত ল'ব পাৰো তেন্তে মানে আমাৰ আহ মানে লাভ বৃদ্ধি হয় বা পলম কৰিলে। কিন্তু আমি কিছুমান সুযোগ হেৰুৱাব পাৰো মানে আমি উম এই ব্যৱসায়িক ক্ষেত্ৰত যদি আমি দেৰিকৈ মানে আমি। এ কোনো এটা সিদ্ধান্ত লও তাৰমানে আমাৰ অ বেলেগেতো লখিয়ে থাকে আমাৰ লৈ ন মানে। তেতিয়া মানে আমাৰ যিটো আমাৰ লাভ বৃদ্ধিৰ সুযোগ মানে সেইটো আমি হেৰুৱাব পাৰো কিন্তু যতিয়া আমি মানে। যদি অ মানে সময় অবাবত খৰচনকৰোঁ যদি মানে সোনকাকে সিদ্ধান্তটো লওঁ তেন্তে। আমাৰ মানে লাভ বৃদ্ধি হব পাৰে বা বিভিন্ন ধৰণৰ আমি মানে নতুন অ মানে ব্যৱসায় কৰি। বলে মানে সুযোগ পাব পাৰো।
হয় হয় তুমি যেনেদৰে কলা শিক্ষাৰ্থীৰ অকল শিক্ষাৰ্থীৰ বাবে সময়ৰ মূল্য নহয় যে কৃষক হওঁক,। শিক্ষক, চিকিৎসক, ব্যৱসায়, চাকৰিয়াল সকলোৰে বাবে সময় গুৰুত্বপূৰ্ণ কাৰণ স্বাতী। যদি সময়ৰ মূল্য নবুজে কৃষকে যদি যিখিনি সময়ত যিটো শস্যৰ খেতি কৰিব লাগিছিল বা যিটো ধানৰ। খেতি কৰিব লাগিছিলে সেইখিনি সময়ত যদি তেওঁলোকে নকৰে এদিন দুদিন বা এদিন দুদিন বুলি নহয় ধৰা এমাহ দুমাহ। পিছত কৰে তেওঁলোকে জানো সেই শস্য খিনিৰ ফচল পাব বা তেওঁলোকে সেই কষ্টখিনিৰ জানো ফল পাব নিশ্চয়কৈ। নাপায় কাৰণ তেওঁলোকৰ খেতি কৰ সময় পাৰ হৈ গৈছে এতিয়া ধৰা শিক্ষকে শিক্ষকে যদি তেওঁলোক। সময়ৰ মূ্ল্য বুজি নাপায় যে ছাত্ৰ- ছাত্ৰীসকলক কোনখিনি সময়ত কোনটো পাঠ্যক্ৰম পঢ়াই কিনে সম্পূৰ্ণ কৰিব লাগে। তেতিয়াহলে তেওঁলোকে শিক্ষ শিক্ষক হোৱাৰ কোনো প্ৰয়োজন বুলি মই নাভাবোয়ে আৰু চিকিৎসকৰ কাৰণে। কাৰণতো মানে সময়ৰ মূল্য কিমান খিনি গুৰুত্বপূৰ্ণ তুমি নিজে বুজিয়ে পোৱা আজি যদি মই। সময়মতে হস্পিতেলত ৰোগী এজন লৈ গৈছো একদম মানে এক্সিডেন্ট হোৱা ৰোগী এজন। লৈ গৈছো বা সেই ডাক্তৰজনে যদি পলম কৰি থাকে ৰোগীজনক চাওঁতে সেই একচেকেণ্ডৰ পলমে। ৰোগীজনৰ মানে প্ৰাণ আহ প্ৰাণ গুচাই দিব পাৰে বা প্ৰাণটো তেওঁলোকে। প্ৰণটো সেই ডক্তৰৰ হাততে থাকে এক ছেকেণ্ডৰ কাৰণে হলেও। এনেকে আমি অকল শিক্ষাৰ্থীবুলিয়ে নহয় সকলো মানুহে সময়ৰ মূল্য বুজিকিনে দৈনন্দিন জীৱনত। মানে আমি আগবঢ়ি যাব লাগিব ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি দৈনন্দিন জীৱনত সকলো বিলাক কাম। সময়মতে মিলাই চলি যাব লাগিব। আজি ধৰা শিকা শিক্ষাৰ্থীসকলে যদি তেওঁলোকৰ পঢ়িব লগা কাম খিনি পিছুৱাই থৈ দিয়ে বা তেওঁলোকৰ। কৰিবলগীয়া কামখিনি পিছুৱাই থৈ দিয়ে অকল শিক্ষাৰ্থী বুলিয়ে নহয় আমি সাধাৰণ মানুহেও আমাৰ কৰিবলগীয়া কামটো যদি পিছ। ৰ লেগে পেলাই থৈ দিওঁ সেই পেলাই থোৱা দিনটোৰলৈকে আমাৰ যিখিনি কাম গোট খাব আমি আমি যদি। গোটেইখিনি কাম একেলগে কৰিবলগীয়া হয় তেনেহলে কোনো এটা কাম আমি সম্পূৰ্ণৰূপে মানে সম্পূৰ্ণৰূপে কৰিব নোৱাৰো। যাৰ ফলত ধৰা আমাৰ মানসিক চাপো বৃদ্ধি পায়। আৰু আমাৰ বিভিন্ন ধৰণৰ মানে আমাৰ বিভিন্ন ধৰণৰ। মানসিক চাপৰ লগতে বিভিন্ন ধৰণৰ আমি সেই আহ কাম। সম্পূৰ্ণকৈ কৰিব নোৱাৰো ফলাফল লাভ কৰিব নোৱাৰো আমি ভাল ফলাফল যদি আমি এ। কামটো সময়মতে কামটো কৰি থলো হয় তেনেহ'লে আমি এ। এ চবতটো কামতে মানে ধুনীয়াকৈ ধ্যান দিব পাৰিলো বা মনোযোগ দিব পাৰিলো হয় নিজৰ নিজৰ এটা এ। টাইম দিব পাৰিলো হয় বা সময় দিব পাৰিলো হয়। কোৱাচোন তোমাৰ আৰু এনে কি মতামত।
হয় মানে তুমি একদম ঠিকেই কৈছা আৰু মানে অ। মানে বহুতে মানে অ সময় মানে মানে কিছুমান কাম পিছৰা থৈ মানে এটা অ্য়। ভাগ লাগে কিন্তু মোৰো এইটো একেবাৰে বেয়া। অ তোৰ কি মানে সময়ৰ মূল্য বুজি পিনে মানে সময়মতে কাম কৰিব লাগে। আৰু মানে সময় অপচিতাৰ মানে কিছুমান অ সাধাৰণ কাৰণ থাকে যেনে অলহতা। অনিয়ম। মাধ্যম বা অধিক সময় কটোৱা আদি মানে সময় অপচ মানে। কাৰণ হৈ পাৰে স মানে বৰ্তমান যুগত মানে সামাজিক মাধ্যমটো মানে। অ মানে বহুতে গুৰুত্বপূৰ্ণ ডাঙৰ সমস্যা হৈ পৰিছে আহ মানে অ মানে আজিকালি দেখা যায় যে মানে বহুত ছাত্ৰ ছাত্ৰীয়ে মানে অ মানে মাক দেউতাকৰ পৰা মানে মোবাইল ফোনটো লৈ যায় যে মই পঢ়িম বুলি তেওঁলোকে মানে আহ সামাজিক মাধ্যম বা অনলাইন গেম খেলাত বেছিকৈ ব্যস্ত থাকে যাৰ ফলত তেওঁলোকে মানে বহু সময় অ ক্ষতি হৈ যায় আহ মানে বা তেওঁলোকে মানে যিখিনি সময়ত মানে পঢ়িব লাগে যে সেই মূল্যবান সময় খিনি তেওঁলোকে হেৰুৱাই দিয়ে
হয় হয় তুমি ঠিক কথাই কৈছা সময় সদ ব্যৱহাৰে মানে মানুহৰ ব্যক্তিত্ব উন্নত কৰাত সহায় কৰে যেনে সমানুবৰ্তিত হওঁক তাৰ পিছত আৰু শৃংখলাবদ্ধ ব্যক্তি সমাজত সন্মান লাভ কৰে আজি যদি মই সময় মিলাই এ সময় মিলাই যদি এ চলিব নাজানো তেনেহলে সমাজত হোৱা আহ কিবা মানে স সমাজত যিবিলাক কাৰ্যসূচী পাতে সে বিলাক যানো মই অংশগ্ৰহণ ল'ব পাৰোঁ মই যদি সময় কাম সময়মতে কৰিব নাজানো যদি স সকলোৱে মোক সময়ৰ মানে সময়তো মিলাব নোৱাৰোঁ বুলি ভাবে তেনেহ'লে স সমাজৰ জানো কিবা কাৰ্যসূচী বা অনুষ্ঠান পাতিলে মোক তেওঁলোকে ভাগ ল'ব দিব তাতো নিদিয়ে কাৰণ তেওঁলোকে গমেই পায় যে মই সময়মতে তাতে সেই অনুষ্ঠানটোত যিখিনি সময় দিওঁ সেইখিনি সময় মতে মই সেই অনুষ্ঠানটোতে উপস্থিত হ'ব নোৱাৰিম তপ তেওঁলোকে সেই অনুষ্ঠানটো যদি পিছুৱা পিছুৱাই দিব লগা হয় দহ দছ মিনিটৰ কাৰণে হ'লেও
হয় হয় ঠিকেই কৈছা অ মানে সময় আৰু সফলতাৰ মাজত মানে এটা
হয় কোৱাচোন
আ মানে সময় আৰু সফলতাৰ মাজত মানে বহুতেই গভীৰ সম্পৰ্ক আছে মানে সফলতা লাভ কৰিবলৈ সময়ৰ মানে সঠিক ব্যবহাৰ অপৰিহাৰ্য মানে সময়ক মানে সন্মান অ সন্মান কৰা লোকে মানে লক্ষ্যত উপনীত হ'ব পাৰে মানে কৈ নহয় কথাতে সময় মানে দিয়া থাকে আৰু যদি সময় সদ ব্যৱহাৰ কৰোঁ তেন্তে মানে আমি কেতিয়াও পিছত অনুশোচনা কৰিব নালাগিব যে মই এইখিনি সময়ত কিয় সকলো এইটো কাম বা এইটো সেইখিনি আমি যেতিয়া মনত পৰে যে এইটো জৰুৰী কাম আমি সেইখিনি সময়ত মানে সেই কামটো কৰিব লাগে তেন্তেহে আমাৰ মানে অ কামবোৰ মানে নিদিষ্ট কৈ বা নিয়াৰিকৈ কৰিব পাৰিম নহ'লে পিছলৈ যদি আমি এৰি দিওঁ সেই কামটো চাগে আমি কেতিয়াও কৰিবই নোৱাৰিম বা আমাৰ পিছত অনুশোচনা হ'ব বা উলটা হ'ব আমি কিয় নকৰিলো এই কামটো
হয় হয় তুমি ঠিক কথাই কৈছা আৰু আমি ধৰা সময়ৰ মূল্য বুজিবলৈ শিশু অৱস্থাৰ পৰাই তেওঁলোকক শিক্ষা শিক্ষা দিব লাগিব যে আহ শিশুসকলক সময়মতে পঢ়া পঢ়াৰ কথা ক'ব লাগিব বা খেলা ধূলাৰ কথা বা অন্যান্য কাম কৰাৰ অভ্যাস তেওঁলোকে সৰু কালতে শিশু কালতে গঢ়ি উঠিব লাগিব কাৰণ শিশু কালতে যদি আমি এই স্বভাৱ বিলাক শুধৰাই দিওঁ তেতিয়াহে তেওঁলোকে ভৱিষ্যতে আহ নিজৰ সম সময়মতে কাম বিলাক কৰিব পাৰিব বা নিজৰ এখন দৈনন্দিন কাৰ্যসূচী বনাই ল'ব পাৰিব আজি যদি তেওঁলোকে স সৰুৰে পৰা এইবিলাক বস্তু শিকোৱা নহয় তেওঁলোকে আহ তেওঁলোকে নৱ প্ৰজন্মকো তেওঁলোকে সময়ৰ মূল্যৰ হিচাপে একো জ্ঞান দিব নোৱাৰিব বা কোনো ধৰণৰ মানে এ সময়ৰ মূল্যৰ তেওঁলোকে পৰামৰ্শ দিব নোৱাৰিব বা নিজেও হয়তো সেই সময়ৰ সময়ৰ মানে মূল্যবিলাক গম নাপায়। তেওঁলোকে বহুত পস্তাব লগা মানে পৰিস্থিতি কিছুমান আহি যাব পাৰে বা বিভিন্ন ধৰণৰ। সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যদি তেওঁলোকে মানে সমস্যাৰ ধৰা সময়। মূল্য যদিহে বুজি নাপাওঁ নাপায়। আৰু এনে সঁচাকৈয়ে মানে সময় জীৱনৰ এক অমূল্য সম্পদ কিন্তু সময়ৰ মূল্য বুজি চলিলেহে জীৱন আহ অতি সফল আৰু সুখী হয়।
হয় ঠিকেই কৈছা। হয় হয় ঠিকেই কৈছে মানে অ সময় হৈছে জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ। সময়ৰ সঠিক ব্যৱহাৰ সফলতা উন্নতি আৰু মানে সুখ আমাৰ আহ জীৱনলৈ কঢ়িয়াই আনে। আমি যদি সফলতা লাভ কৰোঁ তেন্তে আমি উন্নতি পাৰোঁ যদি আমি উন্নতি পাৰোঁ সফলতা দ আমি জীৱনত সুখী হ'ব পাৰিম। মানে সেয়হে আমি সকলোৱে মানে স অ সময়ক সন্মান আৰু সদ ব্যৱহাৰ কৰিব লাগে। তেতিয়াহে মানে আমি সময়ৰ মূল্য বুজি পোৱা কামবোৰ কৰিব পাৰিম।
হয় হয় তুমি ঠিক কথাই কৈছা। বাৰু তোমালোক কথা পাতি মোৰ যথেষ্টখিনি অভিজ্ঞতা হ'ল দেই।
হয় মোৰো বহুতেই ভাল লাগিল।
ঠিক আছে আমি আগলৈকে আৰু এনেকুৱা বিষয়ত কথা পাতি যাম আজিলৈ সামৰো।
হয় হয় দিয়া বিদাই।
ধন্যবাদ।